হ
অ শুনা পাইছা নাই?
এ আ পাইছো পাইছো। তুমি?
অ ময়ো পাইছো পাইছো পাইছো। কি কৰি আছা?
মই তোমাৰ এইয়া এই ভাতকিটা খাই আহি অকনমান বহিছোহি। তুমি?
অ। মইয়ো তোমাৰ সেই ভাত চাত খাই মেলি এতিয়া বিচনাতে অকণ শুই আছিলোঁ। বাকী খবৰ খাতি কোৱাচোন?
খবৰ খাতি ভালে ভালে, আছো দিয়া এতিয়া পথাৰৰ দিনত অকমান কামত লাগিব লগগীয়া হৈছে। বাকী তোমাৰ পঢ়া শুনাও চলি চলি আছে, তেনেকুৱাই আৰু। তোমাৰ?
অ মোৰো সেই একেই আৰু তোমাৰ, আছো আৰু ঠিকে থাকে আৰু।
তাকেহে। বাকী ভাত পানী খোৱা মেলা কৰিলা নেকি?
ভাত পানী তোমাৰ এই জাৰ্জ খাই উঠিছো আৰু। তাকে তুমি আজি ইমান দিনৰ মূৰত ফোন কৰিছা তোমাৰ। মানে ধৰি লোৱা, আগতে ফোন চোন কৰি থাকা, আজিকালি নকৰা হ'লা ফোন চোন।
মানে কি হ'ল গম পাইছা নাই? মই মানে ডাঙৰ কাম এটাত লাগি আছো মানে। কি হ'ল মানে আমাৰ ইয়াৰে হা, এই আমি এটা বিজনেচ ষ্টাৰ্ট ষ্টাৰ্ট কৰিছো মানে। বিজনেচটো মানে এনেকুৱা ধৰণৰ, ছিজনেল মানে অকমান। চিজন অনুসৰি বেলেগ বেলেগ হ'ব। এতিয়া গৰমৰ দিনত মানে আমি এটা আচাৰৰ ব্যৱসায় আৰম্ভ কৰিছোঁ। আচাৰ বুলি নহয় মানে তোমাৰ আ এ ডাইৰেক্টলি ক'বলৈ গ'লে আচাৰ নকৈ বহুতখিনি পৰিব তাৰ লগতে। তোমাৰ ধৰা আচাৰ খাৰলি, তাৰপিছতে খৰিচা টেঙা, এইবিলাক গোটেইবিলাক মানে। তোমাৰ ধৰা এইবিলাক গোটেইবিলাক কৰে। কেনেকুৱা পাইছা বাৰু আমাৰ এইটো কথাটো শুনি কেনেকুৱা লাগিছে?
অঁ ভা ভাল লাগিছে, ভাল লাগিছে, কোৱাচোন বাৰু?
অ অ। মানে তোমাৰ হ'ল কি? আমাৰ ইয়াৰে মানে মোৰ লগৰ কেই জন মান আছে মানে। তাৰ পিছতে লগৰ কেই জন মানৰ সৈতে মোৰ মানে এদিন হল কি? আমি মান তোমাৰ এইফালে আম খাবলৈ গৈছিলোঁ। মানে সাধাৰণতে কেনেকে আহিলে মানে কথাটো এইটো শুনা। আম খাবলে গৈ তাৰপা আম খাবলৈ যাওঁতে আম খিনি মানে কেঁচা আম সেই কিবলৈ যাওঁতে আমাৰ ঘৰৰ পৰা কলে বোলে, কেঁচা আম লৈ আহিবি আমি আচাৰ বনাম। তাৰ পিছতে আহ আচাৰ আচাৰখিনি মানে ঘৰত অলপ মানে, ধুনীয়াকে বনাই মেলি, দিলে খাবলে ভাল। তলত খালোঁ এদিন। যথেষ্ট ভাল পালোঁ খাই। তাৰপিছতে আমাৰ ঘৰত তো বনাই, ওচৰ পাজৰ মানুহ বিলাকৰ থাকে ন, দিয়ে অকনমান হেৰি কৰিব। ত যথেষ্ট ভাল পালে খাই। তাৰ পিছতে আমি কেইটা কলো বোলোঁ এ-এনেকুৱা ধৰণৰ কথা, আম গছত - তে মানে আমাৰ লগৰ এটাৰ ঘৰত যথেষ্টখিনি আম গছ আছে। তাৰ পিছতে এ মানে আম গছৰ পৰা - আমৰ পৰাই আৰম্ভ হৈছে। ত' মই বোলোঁ আমি কাম কৰোঁ নেকি? এনে - কে আচাৰ এটা ব্যৱসায় এটা আৰম্ভ কৰোঁ নেকি? চাওঁ কি হয়। এ' আমিতো থলুৱা ভাৱে আৰম্ভ কৰিম ন'। তাৰ পিছতে- আমি তোমাৰ কি কৰিলোঁ, গোটেই কেইজন মানে লগ লাগি তেনেকে আমখিনি কালেকশ্যন কৰি লম মানে। চব নহয় মানে। গছজোপাত ধৰা, গোটেইখিনি আমনো কেনেকে কালেকশ্যন কৰিম। আধাখিনি পকিবলে দিওঁ। অলপ অলপকে আনি আনি আনি আনি, আৰু বেছিটো নালাগে ন' সেইয়ৰ কাৰণে। তাৰ পিছতে তোমাৰ আনি আমি কি কৰিলোঁ, আমি অ', আমি আমি নিজে বনোৱা নাই। আমি - তোমাৰ, আমাৰ তিনিটা ঘৰৰ আৰু - হেৰি মাহঁতক, মাহঁতে লাগিছে মানে একেলগে। লাগি-মেলি আমি কি কৰিলোঁ, তোমাৰ - পেকেট, পেকেটিং কৰোঁ, কৰ-কৰিলোঁ ভালকে। পেকেটিং কৰি মেলি আমি প্ৰথ - প্ৰথম আচা-আ-আ-আচা আচাৰ পৰাই -
অহ।
মানে কি কৰিলোঁ, সেই বিজনেচটো আৰম্ভ কৰিলোঁ। প্ৰথমতে আচাৰৰ কৰিলোঁ, তাৰপিছতে তোমাৰ - কৰদৈ। কৰদৈ, তাৰপিছতে তোমাৰ - অন্যান্য বিভিন্ন আমলখি আচাৰ, এতিয়া মানে চিজনৰ যিমানবোৰ ফল হৈছে, সেই ফলবিলাকৰ আচাৰ বনাইছোঁ মানে। তাৰপিছতে আমাৰ মাহঁতে এ' মানে ম - ক'লে বোলে সেই তহঁতি এইবিলাক খাৰলিও হেৰি কৰিব পাৰোঁ। আমি খাৰলি খুন্দিছোঁ - খাৰলিটো তহঁতৰ, তহঁতৰ তাতে শিকিব পাৰা। তাৰপিছতে মাহঁতে খাৰলি বনাইছে। খাৰলিৰ পেকেটখিনি আমি মাহঁতে কৰি কৰি আমাক দিছে। আ' খাৰলিও মানে লগত - তে বিক্ৰী কৰিছোঁ। তাৰ পিছতে তোমাৰ ক' বাঁহৰ গাছ যে - আমি পাহাৰৰ, আমাৰ ওচৰতে পাহাৰ আছে নহয়, তাৰ পিছতে আমি পাহাৰত - লে গৈ সেইদিনাখনি তোমাৰ মানে গাড়ী এখন ভাড়া কৰি লৈ গৈ তাতে, উম পাহাৰত - থকা মানুহে এঘৰৰ পৰা বাঁহৰ গাছ কিনি আনিছোঁ। বাঁহৰ গাছ কিনি আনি বাঁহৰ গা - বাঁহৰ, বাঁহৰ গাছে মানে তোমাৰ টেঙা বনাইছোঁ। টেঙা কিনি বিকিছোঁ। আ' আমাৰ চবত, চবতকে ভাল কথাটো কি, গম পোৱা নে নাই? আমাৰ ইয়াতে মানে, অৰুণাচলৰ অ-অৰুণা - চলৰ মানে ওচৰতে এখন বজাৰ আছে মানে। সাপ্তাহিক বজাৰ বহে। সি বজাৰ - বজাৰখনে আমাক যথেষ্ট সহায় - সহায় কৰিছে মানে কি হৈছে। আমি সেই আচাৰবিলাক যদি সপ্তাহিক বজাৰলে লৈ যাওঁ - তেনেহলে তাতে এ' যিমানবোৰ মানে ট্ৰাইবেল মানুহ আহে বা যথেষ্ট মানুহ সমাগম - হয় ন', আমাৰ মানে যথেষ্ট - তোমাৰ আচলতে বহুত এটা ভাল আমি এটা ইম্পেক্ট পাইছোঁ। যে মানুহখিনিয়ে নিছে, ভাল পাইছে। আৰু মানে অহ, কি কৰিছে, আমাৰ লগত সংযোগ হৈছে। আৰু বিচাৰিছে। অৰ্ডাৰো আহিছে বহুত জেগাৰ পৰা। আৰু আমি ভাবিছোঁ তোমাৰ কি কৰিম - আ' আ', এই বস্তুটো যিহেতু এটা কনচেপ্টটো ভাল পাইছে মানুহ বিলাকে, বা - আচাৰখিনি ভাল পাইছে, একদম সম্পূৰ্ণ ৰাসায়নিক বস্তু নিদিয়াকে বনাইছোঁ ঘৰুৱাভাৱে। মছলা-চছলা কমকে ব্যৱহাৰ কৰি বনাইছোঁ। সম্পূৰ্ণ মানে তোমাৰ একদম পুৰা সংৰক্ষণ কৰিব পাৰা মানে। আচাৰ বেয়া নহয় মানে। তেনেকুৱাকে বনাইছোঁ। পেকেটিং-চেকেটিংও ভাল পাইছে। আৰে আমি ভাবিছোঁ এটা মানে অকমানিকে ব্ৰেণ্ডৰ নিচিনাকে এটা খুলি দিম। যাৰ ফলস্বৰূপে তুমি ধৰা অকমান ডা-ডাঙৰ হ'ব কথাখিনি। তাৰপিছত - তে আ' এটা ই-ইনষ্টাগ্ৰামত - পেচ চেজ খুলি আমি ভাবিছোঁ যে আঁতৰ মানুহে তেতিয়া আমাৰ লগত কন কণ্টেকট কৰিব পাৰিব। আমাৰ ধৰা পৰিসৰটো বাঢ়ি যাব। হয় নে নহয়? তে সেইটো কৰিম বুলি ভাবি আছো মানে। এতিয়া আ কি হয় জানো? কিন্তু এ আচাৰৰ আচলতে ধাৰণাটো আহিলে কেনেকে গম পাইছা নাই? মই মানে আ একচুৱেলি ইতিহাসটো আচলতে অধ্যয়ন কৰিছিলোঁ। আমাৰ এইটো সময়ত পথাৰৰ কৃষকসকল যিহেতু পথাৰলে যায়। এতিয়া পথাৰলে যোৱা সমান আজিকালি মানুহবিলাকৰ আগৰ দিনৰ মানুহবিলাকৰ কি হয়? চব পথাৰলে নাযায় জানো? অ ঘ যিমান থাকে। আজিকালিহে সকলো নাযায় পথাৰলে। চব যাব কাৰণে তেতিয়া খাদ্য পাতি ইমান তোমাৰ একেবাৰে মানে প্ৰকৰণ লাগি থাকিবলে ইমান মানে সময় নাই আও। প্ৰকৰণ বিভিন্ন উপকৰণৰ ৰান্ধি থাকিবলে। তেতিয়া মানুহে কি কৰে তোমাৰ? মানে ভাতৰ লগতে মানে পানী দিয়া ভাতেই হওক। বা ভাতৰ লগত ভাজি এটাই বনাই কি কৰিব আচাৰ লগাই খাই দিব। আচাৰে কিমান খিনি হেৰি কৰে ভাতৰ সোৱাদ বহাই। আচাৰ লৈ খাব। আৰু লগতে তোমাৰ যোনবিলাক ধৰা কেঁচা আচলতে ফল মূল থাকে। ফল মূলবিলাকো সংৰক্ষণ কৰে। আচাৰ হিচাপে। আজিকালিতো বিভিন্ন পদ্ধতি আচাৰ বনাই ন মানুহে। তোমাৰ ধৰা বগৰীৰ পৰা ধৰি আজিকালি কিছুমানৰ এটা মডাৰ্ণ আ সেই। মানে আহি গৈছে যে। মানুহে আজিকালি মাংস আচাৰো বনায়। তেনেকুৱা ধৰণৰ। মই ইমান খিনি নযায় কথাখিনি কৈছো। তেনেকে আচলতে আচাৰতে আচাৰৰ হেই হৈছিলে। আৰু মানে আমাৰ ইয়াতো এই এইটো যোনবিলাক আচলতে আমি খাৰলি খাওঁ বা টেঙা যোনটো খাওঁ। সেই টেঙা বিলাকো আচলতে স্বাস্থ্যসন্মত বা বিজ্ঞান খন্দ গম পাইছা নাই। এতিয়া আমি ধৰা যিনাত যিমানবোৰ গাছ গাছ টেঙা খাওঁ। গাছবিলাক বহুত ভাল তাতে ভিটামিন আছে। তাৰপিছত তাতে অ আইৰন আছে তাতে বহুত কিবা কিবি পায় মানে। সেইবোৰ আচলতে গৰম দিনত খালে ভাল আমাৰ শৰীৰ লগত মিলি যায়। খাৰলিতিয়া হজম হোৱাত সহায় কৰে। খাৰলিটো অলপ তেলীয়া জাতীয়। তেনেকুৱাই আৰু। মই মানে কেনেকুৱা প্ৰথম কথা তোমাৰ এটা ৰিভিউ লব বিচাৰিছো। কেনেকুৱা পাইছা কাম খিনি? আৰু কি কবা যে আমি ইমান খিনি যে আচলতে আগবাঢ়িছো। তোমাৰ আচলতে মতামত ত কেনেকুৱা দিবা বা আৰু পৰামৰ্শ কেনে ধৰণৰ আগব আগবঢ়াবা? তুমি কি জানা ইয়াৰ বিষয়ে?
এতিয়া তুমি তোমালোকে যিটো এতিয়া বিজনেছৰ কথা কৈ আছা হয় নহয়? আচাৰৰ বিচনেচৰ কথা কৈ আছা। এ সেইটোতো কৰিলেতো বহুত ভালেই হ'ব গম পাইছা নাই? এতিয়া তোমাৰ সেই প্ৰথম কথা তোমাৰ কি হৈছে মইতো ভালেই পাইছো দেই বিজনেছো তোমালোকৰ ভালেই পাইছো। মানে এনেকুৱা এনেকুৱা তোমাৰ বিজনেছ বিলাক কৰিবও লাগে। মানে এনেকুৱা বিজনেছ বিলাক চাবচোন কম কিন্তু বেলেগতকে। এতিয়া প্ৰথম কথা কি হয় গম পাইছা নাই? আজিকালি মানুহ বিলাকে ঘৰত একেবাৰে আচাৰ বনাবলে মন নকৰে। চাবাচোন? আচাৰ চাচাৰ নবনাই আজিকালি। আৰু মানে ফল মূলৰ পৰা আচাৰ আচাৰটো বনালে মানে বহুত ভাল আৰু গম পাইছা নাই? এতিয়া ধৰি লোৱা বহুত মানুহে তোমাৰ এ আম আচাৰ বনায়, নেমুৰ আচাৰ বনায়। জলফাই আচাৰ বনাই। আমলখি আচাৰ বনাই সেই তেনেকুৱা ধৰণৰ ধেৰ মানে আচাৰ বনায় আৰু হয় নহয় এতিয়া এই আচাৰ বিলাকে যে আচাৰ বিলাকে অকল আমাৰ ধৰি লোৱা এতিয়া খাওঁতেনে অকল আমাৰ ভাতৰ লগত যে খায় যে আচলতে সে খাদ্যৰ আমাৰ সোৱাদটোৱে অকল বৃদ্ধি নকৰে গম পাইছা নাই ই ধৰি লোৱা আমাৰ, অ যিখিনি তোমাৰ মানে বহু দিনৰ পৰা যিখিনি মানে ফল মূল থাকে। সেইখিনি সংৰক্ষণ কৰাৰো এটা তোমাৰ উপায় হৈ যায় গম পাইছা নাই এইটো মানে এটা পদ্ধতি হৈ যায়। গতিকে সেইটো সেইটোৱে মানে তোমাৰ আচাৰ ব্যৱস্থাটো ধৰি লোৱা তোমাৰ, অ তোমাৰ যিখিনি তোমাৰ ফল মূল সেইখিনি সংৰক্ষণ ৰ কৰি ৰখা, খ এটা পদ্ধতি হৈ যায় ন। গতিকে সেই ক্ষেত্ৰত আছোৰে তোমাৰ এটা বহুত ভাল মানে গুৰুত্বপূৰ্ণ ভূমিকাই আগবঢ়াই আছে গম পাইছা নাই।
এতিয়া, তোমালোকেতো তোম তুমিতো আচাৰটো বনাই আছা তোমাৰ তুমিতো গম পাবাই কথাটো হয় নহয়।
এতিয়া মানুহে, আচাৰটো বনাবলেতো খুব উজু হয় নহয় ইমানতো মানে হেৰি নহয়। কষ্ট নহয় এতিয়া তোমালোকেতো বনাই আছা গম পাইছা হয় নহয়। আচাৰত ইমান কষ্টও নহয় বনাওতে। আৰু মানে আচাৰটো খাবও লাগে খালে ধৰি লোৱা আমাৰ অ স্বাস্থ্য, অলপ হে হয় ভালেই হয় আৰু হয় নহয় গতিকে এই আ, আচাৰটো বনাব লাগে সকলোৱে এতিয়া তোমাৰ আচাৰ টো যদি এতিয়া। বনাবলৈ চাই অ কেনেকে প্ৰস্তুত কৰিব লাগে বহুতে নাজানে গম পাইছা নাই এতিয়া, অ তোমাৰ একদম ভালদৰে তোমাৰ যদি হেৰি কোৱা প্ৰথম, ফল মূল খিনি ধুই মেলি তোমাক শুকুৱাব লাগে গম পাইছা নাই। তাৰপিছত তোমাৰ সেই মানে যি প্ৰয়োজন অনুসৰি আৰু তোমাৰ হালধি চালধি দিব লাগে। তাত নিমখ দিব লাগে জলকীয়া দিব লাগে এইবোৰ প্ৰথম শুকুৱাই ল'ব লাগে আকৌ দেই। তাৰপিছত সেইখিনি দিয়াৰ পিছত তোমাৰ জলকীয়া দিব লাগে সৰিয়হ দিব লাগে। অ এইটো তোমাৰ হেৰি বুলি কৈছে জিৰা জিৰা, জিৰা দিব লাগে সেইবিলাক মছলা চচলা দিব লাগে আৰু তাৰপিছত, তোমাৰ কি কৰিব লাগে এই তেল চেল ধুনীয়াকৈ মিহলাই মেলি। পৰিস্কাৰ মানে ধৰি লোৱা ভাল তোমাৰ কাছৰ গিলাচ যে এই তোমাৰ কাছৰ, গিলাচ বা কাছৰ বটলত তোমাৰ ভৰাই মেলি ধুনীয়াকে কিছুদিন ৰ'দত যদি থৈ দিয়া। মানে সেয়া হৈয়ে গ'ল আৰু সেয়া আচাৰ হৈয়ে গ'ল সেইটোতো, পদ্ধতিটো একেবাৰে চিম্পুল হয় নহয়। গতিকে তোমাৰ সকলোৱে তোমাৰ অ অ, অ মাজে মাজে ৰ'দ দিব লাগে সেইটোতো একেবাৰে চিম্পুল আৰু হয় নহয় গতিকে, আৰু আচাৰ খোৱাত তোমাৰ বহুত উপকাৰিতাও আছে নহয় গম পাইছা নাই এতিয়া ধৰি লোৱা। আমাৰ কেতিয়াবা ধৰি লোৱা আমাৰ ভাত চাত খাওঁতে চাবাচোন মন নাযায় যে ভাত খাবলে। তোম আমি যেতিয়া তোমাৰ চাৰটো খাই দিম। এতিয়া আমাৰ ভোক লাগি যাব গম পাইছা নাই আমাৰ আক জ্বলাটোও পাওঁ যে জলকীয়াটো থাকে যে তাত। কিবা আমাৰ জ্বলা জ্বলাও হৈ যায়। তেতিয়া আমি সেই জ্বলাটো মিটাবৰ কাৰণে আমি ভাত খাওঁ গতিকে আমাৰ সেই ধৰি লওক আমাৰ ভোক, বৃদ্ধি কৰাতো সহায় কৰে আকৌ তোমাৰ কি, কিছুমান আচাৰত কি হয় তোমাৰ ভিটামিনো পায় তাত খ খনিজ লৱনো জ খনিজ লৱণো তোমাৰ যথেষ্ট পৰিমাণে থাকে হয়ে নহয় সেই ক্ষেত্ৰত আমাৰ আচলতে। অ আচাৰৰ পৰা আমি ভিটামিন খনিজ লৱণ তেনেকুৱা ধৰণৰ। বহুত ভাল ভাল বস্তু আমাৰ শৰীৰত মানে মানে শৰীৰত আমাৰ। আহ পাবলগীয়া বা শৰীৰটোৱে আমাৰ যিখিনি ভিটামিন আমাৰ। মানে, ভাল হয় শৰীৰটোৰ কাৰণে সেই তেনেকুৱা ধৰণৰ কিছুমান ভিটামিনো পাব পাৰো হয় নে নহয়? আকৌ তোমাৰ এইটো কি হয়, আচাৰটো তোমাৰ এতিয়া মানে এনেই খাবলে সেই বুলিয়ে নহয় আৰু। এইটো আমাৰ তোমাৰ খাদ্যৰ এটা সংস্কৃতি হয় নে নহয়, ই তোমাৰ মানে আমাৰ খাদ্যৰ যিটো সংস্কৃতি সেইটো জীয়াই ৰখাতো সহায় কৰে। কিন্তু আচলতে বাৰু দেই, এই আচাৰৰ ইমান সুবিধা আছে যদিও, কিছুমানো সুবিধা আছেই হয় নহয়, এতিয়া ধৰি লোৱা তোমাৰ এ অ' তোমাৰ কেতিয়াবা ধৰি লোৱা অধিক নিমখ হৈ যায় বা অধিক তেল থাকে ন, আচাৰত সেইবিলাকে ধৰি লোৱা, আমাৰ স্বাস্থ্যৰ কিছুমান ক্ষতিও কৰিব পাৰে, তেল টো বেছি থাকে যে।
সেইটো এতিয়া মানে কথাটো তেনেকুৱা ধৰণৰ, গম পাইছা নাই, প্ৰত্যেকটো বস্তুৰে এটা লিমিটেচন আছে। আচাৰটো আমি আচলতে লিমিটত খাব লাগে, ৰেগুলাৰলি তোমাৰ প্ৰত্যেক সাজ ভাতৰ লগতে আচাৰ বুলি কথা নাই থাকে নহয়, যেচিয়া আচলতে মোক কৈছোৱে যে, যেতিয়া আমাৰ খাদ্য ৰান্ধিবৰ কাৰণে একো নাথাকে বা পৰিসৰটো খুব থাকে প্ৰকৰণ বিলাক কম থাকে, তেতিয়া আচাৰতো আমি আচলতে সোঁৱাদ হেই কৰিব ভাতকেইটা যদি খাবলে মন নাথাকে তেতিয়া লৈ খোৱাটো লাগে, হয় নে নহয়, এনেওঁতো তেল-মচলা, ৰ'ল এইবিলাক নিমখ-চিমখ দিয়াতো আমি সংৰক্ষন কৰোঁ। এইখিনি নিদিলেওঁ নহ'ব আচলতে যিমান খিনি দিব লাগে খিনি আচলতে দিওঁৱে আমি গতিকে সেই বস্তুটো আচলতে আমি চাব লাগিব যে লিমিটেচনত কিমানখিনি আমি কৰিব পাৰোঁ গতিকে কথাখিনি সিমানেই প্ৰত্যেকটো বস্তুৰে ব্যৱহাৰৰ আটাইতকৈ মানে, হেৰিটো থাকিবই
হয়, হয় গতিকে ভালে লাগিছে বাৰু দেই, কথাটো তোমাৰ আচাৰৰ বিজনেচটোও ভালে পাইছো মই। গতিকে তোমাৰ সেই আচাৰটো আমি খাব লাগে, কিন্তু তোমাৰ এই মানে এটা নিৰ্দিষ্ট নিয়মত খাব লাগে গম পাইছা নাই, এনি টাইম যে খাই থাকিব লাগিব সেইটো কথা নহয়। গতিকে, আমি যদি ভালকে খাওঁ তেনেহ'লে আচাৰে আমাক